শুনিছা নে?
শুনিছ নে শুনিছো অ।
উম উম। কি কৰি আছ এতিয়া।
আপুনি।
হুম।
হুম ভাত খালি?
উম ভাত নাইখোৱা এই আম আম খাবলৈ গৈছিলো।
আম লাগিছে নেকি?
এপ। প্লাম নহয় প্লামো খাই আছো বাৰু এতিয়া আমো আম এটাও খাই
অ।
আম আম দুইটা দুইটা।
অ দুইটা দুইটা।
আমাৰ পিছফালে এজোপা লাগিছিলে। সেইদিনা দিনতে ধুমুহা আহিছিলে। অ' আগটো ভাঙি পেলালে গোটেই গছজোপাৰ।
এ গহপুৰতনে ঘৰত?
হা'? ঘৰত ঘৰত।
অ', অ'।
তাৰপা মই সেই এ বিহপুৰীয়া পেহীৰ ঘৰলে গৈছিলো।
উম।
ঘৰত পুৰা তিনিজোপা গছ
উম।
পুৰা খালো অ' সেইকেদিন। নতুন জেগাত দ শুনিছ নাই শুনিছ নাই
নাই শুনা। ভাল
এতিয়া
অ' এতিয়া আহিছে অ'।
ভাত বনাবলৈ লোৱা নাই নে?
ভাত বনাবলৈ লোৱাই নাই কি কওৰো জানো কি বনাও জানো তাকে ভাবিছো।
কি বাছেনো।
উম হম
কি কি ৰাখেনো?
কি কি আছে মানে ভাত কেৰেলা আছে তোৰ দাংবডি আছে
অ', উম।
তাৰপা আৰু কুন্দুলি আছে।
উম।
এতিয়া কি তাকেহে এতিয়া চেণ্টাৰলৈ যাবলৈও টাইম নাই সময় নাই এতিয়া।
অ' আঠটা বা চাৰে আঠটা বাজি গ'ল।
দালিকে বনাম আৰু।
হৈ গ'ল, উম। গহপুৰত এই আঠটা নটা মানে এনেকুৱা টাইমত বন্ধ কৰে নেকি?
এনেকুৱা টাইমট নকযৰে বাৰু, হ'লেও থাকে চাৰে নটা মান লৈকে।
উম।
চাৰেনটা দহটা আৰু তাৰ ওপৰত নাযায়।
অ', অ'।
মানে বিশেষকে মাংসৰ দোকান বিলাক
অ'।
সেইবিলাক নাথাকে, বাকী খিনি হেৰিয়া থাকে বাৰু।
অ', অ', অ'।
পাচলি খৰদি দোকান বিলাক থাকে।
উম, হুম।
পাচলিও যিহে দাম ইয়াত আৰু।
হা'?
পাচলিবোৰ, পাচলিবিলাকও যিহে দাম বোলো ইয়াত। পাচলিবিলাকও যিহে দাম বোলো ইয়াত। অ', অ', অ', তাকে ঘৰলে গ'লে ঘৰ পৰাই যিমান পাৰো লৈ আহো।
উম। সেয়া অ', এ চাউল তাউল দুইটাই মিলি লৈ পেলাই হেৰি কৰ নে, তয়ে দিয়।
নহয় এ-এবাৰ মই আনো, এবাৰ সি আনে।
অ', অ' মাহে মাহে নে
উহো, মাহে মাহে, অ'। এতিয়া দুইটাই কেইটামান কেইটামান লৈ আহিছোঁ। জামেই যেতিয়া পৰহিলে মানে, দেখা
অ', অ', অ'।
তাৰপৰা আকৌ ঘৰতে থাকিব লগা হ'ব।
এতিয়া ঘৰত এতিয়া, এক-ডেৰ মাহ থাকিবি নহয় চাগে।
অ', অ', অ' এক মাহ মান থাকিম অহ'।
অহ'। ইয়ালৈ আহিলে, ঘৰলে অহাৰ পিছতে খানা এটা খাব লাগিব।
তাকে, খাব লাগিব।
গোটেই কেইটাই থাকিব পাৰিম নহয় তেতিয়া।
অ' ছোৱালী এজনীয়ে মোক ফ'ল কৰিছে।
ক'ৰ ছোৱালী?
আমাৰ জ্ঞানজ্যোতিতে পঢ়া, বগাকে বামুণ ছোৱালীৰ নিচিনা দেখিব। ইষ্টাট আআ, আমি থাকোতে আছিলে, অ' আছিলে আছিল।
কিহৰ আছিলে?
অ' প্ৰথম, প্ৰথম মোৰ দুই নম্বৰ একাউণ্টটো হেৰি কৰিলে।
উম।
তাৰ পৰা এতিয়া
অ' দুইটাতে মাৰিছে মানে, অহ'। অ' লাখ লাখ
কি কৰোঁ
নাৰাখোঁ।
এই
কিমান হ'ল, আমি থাকোঁতে ক'ত আছিলে।
এইফালে ক'ত আছে। নি থাকোতে সৰু ক্লাছৰ, এ ইমান ক্লাছ দি হা। সাত-আঠ, তেনেকুৱাই তেনেকুৱাই, অহ'।
উম।
ঐ ৰ'বা!
উদীপ্ত লগত
উদীপ্ত ভাগ
উম, উদীপ্ত লগৰে
লগৰ নহয় চাগে, সেইটো লগৰ নহয় চাগে।
অ', অ'। দিবিচোন চাম।
দিবি চোন চাম দিব লাগিব ৰ'।
উম। আৰু এই তোৰ গান দিছিলো শুনিলি নে নাই?
সেই টো শুনিলি নে নাই? গানটো
মোবাইলত দিছিলো।
অ'।
ল'ৰাটোৱে যে
অ', শুনিলো শুনিলো শুনিলো।
অ', অ'।
ভালে গাইছে বাৰু।
অ', সাতাইছ তাৰিখে আহিব।
সাতাইছ তাৰিখে ন'?
উম।
বাকী অসমীয়া ফিল্মিখন চালিগে নি?
অসমীয়া ফিল্মখন চোৱা নাই বাৰু চোৱা নাই বাৰু চাব লাগিব। তই চালি নে কি?
নাই চোৱা, তাকে বিহপুৰীয়াত ওলাবি নহবা চাওঁ।
এ চাবলৈ ল'গ পোৱা নাই আকৌ ল'গ পালেই যাম।
আহ মোৰ তাকেহে মোৰ আপুনাৰ যাম বুলি ভাবিছিলো যাব ল'গ নাই কাৰণে নগ'লো।
উম।
চবে গৈছে ধুনীয়া আছে বুলি কৈছে
এই উম, প্ৰথমখন চাই যাব লাগিব। মোবাইলত দিয়াখন, টেলিভিছনত দিয়াখন।
তেতিয়াহে এইখনো বুজি পাম মানে। হম্?
চোৱাই নাই নহয় বহুত দিন।
ক'লে?
সেই চোৱা নাই নহয় বোলো তেতিয়াই চোৱা।
অ', তেতিয়াই অ', মালামাল বইজেই চোৱা অ'। এতিয়া এ হেৰি এখনো আহিছে, অ'। তাৰপা হেৰি আছিলে তাৰপা আকৌ এ মালামাল বয়জ চালো, তাৰ পৰা আকৌ জুবিন দা ভাগৰ এখন কি আছিলে ৰৈ ৰৈ বিনালে।
ৰৈ ৰৈ বিনালে চালো।
অ', ৰৈ ৰৈ বিনালে চালো, ৰৈ ৰৈ বিনালে পিছত চোৱা নাই আৰু।
ময়ো নাই, ৰৈ ৰৈ বিনালে
পুৰা বতাহে আহিছে দেখোন বতাহে আহিছে দেখোন।
বতাহ আহিব চাগে!
বতাহ বৰষুণ দুইটাই আহিব। উৰুৱাই নিলে আৰু তঁহতক আজি। উৰুৱাই নিব বোলো আজি।
তাতে আমাৰ মুকলি যে গোটেইখন।
উম।
আগফালে?
পাৰ যদি কিবা জল
জলদৈসু নচলে নি বোলো আজি?
হা?
গৈছে নাই মাতটো?
হা মাততো আহিছে অ'।
নচলে নেকি বোলো আজি?
নচলে নচলে।
অ'। এই ৰেগুলাৰ চলে নে কেতিয়াবা কেতিয়াবা মূৰতহে চলে?
কেতিয়াবা কেতিয়াবা।
আজিকালি গুটখা নাখাওঁ নহয়।
কেলে?
কি হ'ল এনেই।
একেবাৰে বাদ দিলি নে কি?
একেবাৰে বাদ দিলো। এ এমাহে হ'বহি হ'ব এতিয়া মনত পৰিছে।
অ', এৰিব পাৰিলি যে।
এই ওঠনি যে শুনিছিলি যে কৈছিলো যে এক মিনিট যে ৰ'বলৈ কৈছিলো। মন নাযায়, ওঠনি লগৰটোৱেও খাই আছে অলপ কণ্ট্ৰোল এনেকে কণ্ট্ৰোলে কৰি আছো।
আৰু কোনোবাই খাই খাই থাকিলে খাবলৈ মন যায়ে মানে?
উম।
অকমান সময় যে ৰখিবলৈ কৈছিলো যে অ' অ' অ'। সেইটো মানে একদম
সেইটোয়ে চলি আছে মানে পুৰা আৰু এ ঘৰত ঘৰত
ঘৰতো চলে?
অ', অ'। ঠিকে আছ
আছে পঢ়ি আছে নি ভণ্টিয়ে পঢ়ি আছে নেকি? ভণ্টিয়ে পঢ়ি আছে নেকি?
পঢি আছে পঢ়ি আছে
অ অ অ অ ঠিক আছে দে অ হ'ব অ